অ, মছ
কি কৈ আছিলি বেনু?
মই কৈছিলোঁ তাক সেই কথা আৰু এ আমাৰ পিঠা বনাইছিল আজি। তই গিলাচ-গিলাচ পিঠা খাই পাইছা?
নাই-নাই, কেনে লাগে?
শুনছা নে নামটো আগতে গিলাচ পিঠাৰ কথা?
নাই শুনা।
গিলাচ পিঠা গুড়াটো এ চাউলৰ গুড়া খুন্দি লৈ না, খুন্দি কিনে এই গুৰা ত অলপ চব ঘিউ চিউ দি দিব পাৰা গুৰ মিঠাই দিব লাগে। মিঠাৰ কাৰণে নাৰিকল দিবা লাগে তাৰ পিছত অলপ পানী দিবা লাগে, পানী দি কিনে হানবা লাগে সানি কিনে গিলাচটো তলফালে এটা ফুটা কৰি ল'ব লাগে।
অ'।
ফুটা কৰি কিনে তাত বেছিৰণে ফুটা এনেক ফুটা এটা কৰি কিনে তাত সেই গুড়া খিনি গিলাচৰ ভিতৰত ভৰাই দিব লাগে। ভৰাই কিনে
কুকাৰত-কুকাৰত দিবা লাগে কুকাৰটোত মানে ঢাকনখন পানী থাকিব লাগে ভিতৰত কুকাৰত। ঢাকানখন মাত দিব লাগে, মাৰি কিনে এই যোনটো হুইচেল আছে হুইচেলটো উলিয়াই দিব লাগে, উলাই কিনে এই হুইচেলটোত মুখ খানত মানে এই পিঠাটো এই তলৰ ফালে ফুটাটো কৰে
অ', অ'।
এই ফুটাটোত দি দিবা লাগে ফুটাটোত দিয়াৰ পিছত তাৰে ওপৰত বতি দি ঢাকি দিবা লাগে।
ৰেডী আৰু তাৰপিছত?
অ তাৰেপিছত সেনেকা হৈ যায়।
অ এনেকি চেনি তেনি লগাই খাই নে ডাইৰেক্ট খাই দিয়ে।
ডাইৰে খাব পাৰি।
মিঠা থাকে নকি?
অ', মিঠা থাকে।
অ', অ', কিহে কি স্ক্ৰীণশ্বট মাৰি আছা?
এ তোক দেখা পাইছো ৰ
নক।
আহ।
মোৰ ৰাম অহা নাই নেকি লোটাল আজি
আহিছে চাৰিটা বিশ মানত আহিছে। আহি দাল পাঁচটা বিছ মানত গেছে। চাৰে চাৰিটা মানত আহিছে এ
অ অ। ভিমানে আহিয়ে থাকে আৰু না।
অ আহি থাকে। ঘৰত কি কৰি থাপপক ওলাই দিব।
সেটো হয় দেচোন সেতে কি গাই চাই নাযায় নেকি গৰম বন্ধ চলি থকা নাই।
উম জানাই তৰ গাঁৱৰ মানুহ মহাই চব কুৰি ৰুৱে না ফুৰি ধুই আছে বোলে।
অ।
মোক এইমাত্ৰ বাৰ্গাকিঙৰ পৰা মেছেজ দিছে ৰ।
কি বুলি?
এ পিজ্জা খাবা বাৰ্গাৰ হাবা মাতছে মোক।
অ। যাতে হায়া।
বাৰ্গাৰ কিং অৰ কেৰিচিন্নিউ এট বাৰ্গাৰ কিং এনজয় পেৰি পেৰি চিলি। কম্ব' এনি পেৰি পেৰি বাৰ্গাৰ প্লাস। ফী স্প্ৰাই ফ্ৰম ৱন নাইণ্টি নাইন অনলি। অন বি কেপ ডাইনেম ডাইনিন এণ্ড দা ডেলিভাৰী।
হয় নেকি?
এ।
এ ডেলিভাৰী কলদিচান ঠাণ্ডাটো দিবা নহ'ল।
অ আজিকালি দেৰি নেকি সেই এটা যে ক'লা কলা বটলত ভৰে।
অ আজিকালি দিয়ে চাগে আমাক আমাক যেনেকৈ প্লাষ্টিকত দিয়া হৈছে না।
আমাকতো প্লাষ্টিক বটল গিলাচ এতেৰে এটাক ক'লা বটল দে চাবিচোন বহুতে ডেলিভাৰী বয় বিলাকে লৈ যাই থাকে।
কলা বটল আগতে চাগে নাছিল আজিকালি দিয়া কৰিছে।
নাই ইত্যাদি আই
বাকী যে এটা গৰমৰ দিন ৰাস্তা খৱা হ'ল।
ইতাৰ আৰু কি হাবি ফাষ্টফুড।
এতিয়া একো নাখাওঁ পইচা নাই।
কেনানে খুৰেৰে দোকানৰ পায়।
নানে।
নানাব দ অলপ দেৰিকে ফোন কৰিলি মুখত মখ মকাই থাকবি। পপকন খাই আছো ৰ।
পইচা নাই।
উ নাই দে পইচা তন্তত পইচা নব যা যা পইচ-
কি কবি আৰু।
তজন খন মাৰি থৈ ন গেলি কিয়?
এনে তোক গাদা কোনবা দাঙি নিবা পাৰে।
খিৰিকীয়ে, খিৰিকীদি দাঙি নিবা পাৰব নেকি মোক।
তে মঠটো ওলাই দিব খিৰকী দি।
গিল দিয়া আছে।
দুইলাঠ দিয়ে উলিয়াই দিব।
ইংকে।
কেই দিব আৰু।
এ! তৰজে লগৰ চান্তানাপ নেকি?
অ'হ।
সেইটোৱেই যি ইমান জাগা ফুৰি থাকে ফটো- চটো চোন একো আপলোডে নকৰে। আগতে যিকিখান আছিল সেইকেইখন এতিয়া অৰচিফ কৰি থৈ দিছে।
অ', গুচাই থৈ দিছি।
কীয়া চেৰা নেকি অলপ?
কি বা?
ব্ৰেইনৰ প্ৰব্লেম- চব্লেম আছে নেকি কিবা।
গম নাপাও দেই মই।
কিন্তু গম পাব লাগে, ইমান বছৰ থাকলি তাৰ লগত একেলগে।
সেনেকাই সি সেই চলিতো আগৰ পৰাই।
অলপ বদমাছ ন।
অলপ বদমাছ।
তয়ো তাৰ লগত থাকি, থাকি বদমাছটো শিকছা আৰু মানে।
অ', শিকছো আৰু।
থিকে আছে।
কি কবি আৰু।
ঘুমটিয়ে লাগছি ৰ, ডিপৰা ঘুমাবাৰেয়ে নহলে, ৰাতিপুৱা ছয়টাতে উঠছো।
হয় নেকি?
তন্তৰে ভাল এই দচতাত উঠা।
কি কবি আৰু আমাৰে দিন।
এদিন আৰু কষ্ট কৰি আছো আৰু জীৱনত বডিতটো হ'লে হয় আৰু।
হা, হা। ক'ৰ, ক'ৰ, হ'ব দে একদিন হলি অ'।
মানুহে কিছুমানে কষ্ট নকৰাকে এনে পাই যায়, আমি আৰু কষ্ট কৰিব অ' পোৱা নাই।
অ', কিছুমানে তো এনে হৈয়ে যায় বাৰু। বাকী মই তোক ফোন মাৰলো কথা এটাৰ কাৰণে।
ক?
। মই ভাবলো তো এইকেইদিন গৰমৰ দিন চলি আছে ন। কি আৱাজ? নাই কোৱা জানাই চোন। মই হলো তোৰ লগত গ্ৰীষ্ম ঋতুৰ কথা পাতো।
অ', ক?
এনে গ্ৰীষ্ম ঋতু কি হয়?
গ্ৰীষ্ম ঋতু।
অ'।
গ্ৰীষ্ম ঋতু, গ্ৰীষ্ম মানে চা গ্ৰীষ্ম মানে হৈছে মানে বছৰটোৰ মানে অন্যতম এটা গুৰুত্ব উদ্দাপনা ঋতু আৰু। ভাৰতত সাধাৰণতে এই ঋতুটো মাৰ্চ মাহৰ পৰা মানে জুন মাহলৈ গ্ৰীষ্মকাল থাকে। কিন্তু এতিয়া মাৰ্চৰ পৰে। এপ্ৰিল মে জুলাই আগষ্ট ছেপ্টেবৰ অক্টোবৰ মাহলৈকে থাকে গৰম।
অ',
এই সময়ত মানে সূৰ্যৰ তাপটো অধিক হয় আৰু আৰু দিন। দীঘল হয় আৰু তাপমাত্ৰা টো যথেষ্ট বৃদ্ধি পায়। যদিও মানে গ্ৰীষ্মক মানে বহুতে মানে কঠিন ঋতু বুলি ভাবে কিন্তু এই ঋতু মানে বহুতো ইতিবাচক দিশ আছে হা। আৰু ধৰ গ্ৰীষ্মকালে ধৰ আমাৰ কৃষি হওঁক, জীৱন ধাৰণা হওঁক, খাদ্যভাস। পৰ্যটন, শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত মানে গভীৰভাৱে প্ৰভাৱ পেলায়। আজিও আজি মানে আমি সেই তাৰ গ্ৰীষ্ম কালৰ ঋতুৰওপৰতে কথা পাতিম হা।
আৰু ত‌ই মোক সুধিছ কি গ্ৰীষ্ম ঋতু। গ্ৰীষ্ম মানে হৈছে মানে এনেকা এটা এটা ঋতু য'ত মানে সূৰ্য তাপটো অধিক হয় বা দিন দীঘল থাকে আৰু ৰাতিটো তুলনামূলকভাৱে ছুটি হয় আৰু। আৰু বহু ঠাইত মানে তাপমাত্ৰাতটো চল্লিশ ডিগ্ৰীৰ ওপৰলৈকে মানে উঠি যায় আৰু।
আচ্ছা এনেক গ্ৰীষ্ম ঋতু কিয় হয়।
কিয় মানে পৃথিৱীৰ এতিয়া সূৰ্যৰ চালি ফালি মানে ঘূৰাৰ লগতেও মানে নিজৰ অক্ষত মানে হেলনীয়া অৱস্থাত থাকে আৰু যেতিয়া মানে পৃথিৱীৰ কোনো অংশ মানে সূৰ্যৰ মানে খু যোৱাৰ ফালে যেতিয়া মানে হালি অধিক ভাৱে হালি যায় তেতিয়া মানে সেইয়া মুখত মানে অধিক সুজৰ পোহৰ আৰু তাপ পৰে তাৰ ফলত মানে গ্ৰীষ্ম ঋতুটো হয়।
আচ্ছা নে গ্ৰীষ্ম কালৰ মুখ্য বৈশিষ্ট্যটো কি?
মুখ্য বৈশিষ্টতো মে ধৰ অধিক তাপমাত্ৰা হয় দিন দীঘল হয় বতাহো শুকান হয়। অধিক ঘাম ওলাই পানীৰ চাহিদাটো বৃদ্ধি পায় কিছুমান ওচৰত গৰম বত তা বোলে।
আচ্ছা মানে ভাৰতত গ্ৰীষ্মকালতটো কেনেকুৱা?
চ ভাৰতৰ উত্তৰ হওক পশ্চিম হওক মধ্য অংশত মানে গ্ৰীষ্ম অতি মানে তীব্ৰ হয় আৰু। আৰু দক্ষিণ আৰু যিটো উপকূলীয় অঞ্চল আছে সেই অঞ্চলত আৰ্দ্ৰতাটো বেছি থাকে। অসম আৰু উত্তৰ পূৱত মানে গৰমৰ লগতে তাত বৰষুণো মানে আৰম্ভ হয় আৰু।
অ', অ', এনে অসমত গ্ৰীষ্মৰ বৈশিষ্টটো কি?
অসমত গ্ৰীষ্ম প্ৰশিষ্ঠানে অসমত ধৰ গ্ৰীষ্ম সাধাৰণতে মানে উষ্ণ আৰু আদ্ৰ হয় আৰু এই সময়ত ধৰ কালব কালবৈশাখী সোমাওক বজ্ৰপাত হওক আগতীয়া বৰষুণ। এইবিলাক মানে দেখা যায় আৰু যিটো মানে কৃষিৰ কাৰণে উপকাৰী হ'ব পাৰে আৰু।
আচ্ছা গ্ৰীষ্ম গৃহত কেনেকেই প্ৰভাৱ পেলায়।
কিছুমান শস্য মানে ধৰ গ্ৰীষ্মৰ বাবে উপযোগী হয় ন তেনেকে আম হওক লেচু হওক তৰমুজ বগৰী কঠাল।
এইবিলাক ফল মানে ধৰক গৰমৰ দিনত পকাই আৰু মানে এক গ্ৰীষ্ম সময়ত পকে। আৰু কিন্তু ধৰ অধিক যেতিয়া গৰমে - গৰমে ম ধৰ পানীৰ অভাৱ সৃষ্টি কৰিলে মানে এ কৃষিতো মানে কেতিয়াবা ক্ষতি হ'ব পাৰে আৰু মানে যদি বেছি গৰম হয়।
অ', অ', এনে গ্ৰীষ্মকালৰ জনপ্ৰিয় ফল কি - কি?
অ, এইটো আম, কঠাল, লেচু, তৰমুচ
আগুৰ, নাৰিকল, জাম, আনাৰস, বেল এইবিলাক মানে গিস্মৰ্তেত বিশেষভাৱে জনপ্ৰিয় হয়।
আচ্ছা আৰু স্বাস্থ্যৰ কি সমস্যা হ'ব পাৰে গ্ৰীষ্মই কালত।
স্বাস্থ্য দিয় দচ নহ। হাৰ্ডছ ট ঘয় চানবাৰ্ণ তাছ খাদ্যৰ বিষয়ক্ৰিয়ভাৱ ক্লান্তিআৱৰে। পানীৰ অভাৱ যে এতিয়া সমস্যা এইবিলাক হয়।
অ এনেই গ্ৰীষ্ম কালত সুস্থ থাকবলে কি কৰিব লাগে।
সুস্থ থাকবা কাৰণে আমি পানী বেছি খাব লাগব। অ আৰ এছ বানী মোৰ পানী খাব লাগব পাটল কাপোৰ পিন্ধবা লাগব। দুপৰীয়া যদি তীব্ৰ ৰ'দ থাক সেই ৰ'দ এ এৰাই চলব লাগব। চাতি বা টুপি ব্যৱহাৰ কৰব লাগব বা যিবিলাক সতেজ ফল মূল আছে সেইবিলাক খাব লাগব।
আচ্ছা, কেনেকুৱা খাদ্য খাব লাগে গ্ৰীষ্মকালত?
তই তাজা ফল হব লাগব শাক পাচলি দৈ খাব লাগব লাই খাদ্যবলাক খাব লাগব।
ডাবৰ পানী খাব লাগব লাচী খাব লাগব ফলৰ ৰস খাব লাগব। আৰু যবিলাক কম তেল মচলাযুক্ত খাদ্য সেইবিলাক মানে খাৱাটো বেছি ভাল হব।
আচ্ছা এনে গ্ৰীষ্মত পানীৰ গুৰুত্বটো কিয় বেছি?
বেয়া পছে চ যেতিয়া মানে অধিক ঘামৰ ফলত মানে- শৰিৰ পৰা যিটো পানী ওলাই যায় তেতিয়া মানে যিটো শৰীৰতটো মানে সুস্থ ৰাখবলে মানে যিটো নিয়মীয়া পানী খাব লাগে সেই পানীত- তো মানে খাই থাকবা লাগে আৰু সেইকাৰণে-
আচ্ছা এ গ্ৰীষ্ম কালত বিদ্যুতৰ ব্যৱহাৰটো কিয় বৃদ্ধি পায়।
কা বৃদ্ধি পাই যেতিয়া মানে সূৰ্য তাপতো বেছি হয় না গ্ৰীষ্ম কালত হোৱাৰ ফলত মানে- ৰ ফেন হওক কুলাৰ এ চি হওক ৰেফ্ৰিজৰেটাৰ পানীৰ পাইপ- এইবিলাক মানে ব্যৱহাৰ কৰাটো বেছি বৃদ্ধি পাই যায় সেইকাৰণে মানে বিদ্যুৎ- ট ব্যৱহাৰটো মানে বৃদ্ধি হৈ যায় ত বি চাহিদা বাঢ়ে আৰু বিদ্যুৎৰ।
আচ্ছা এনে গিষ্মৰ পৰিৱেশত কেনেকুৱা প্ৰভাৱ পেলাই।
পৰিৱেশত ধন নদ-